হেল্ল', হেল্ল হয়। অ' মাহী।
অ '। ভালনে? অ', হেৰি এ, মাইনাই কৈছে।
হয়, মইও মইনাৰ লগৰে হও, অ'।
কৈছে, ভালনে?
আপুনি ভালে আছে?
অ', ভাল।
হয় হয়, আপুনি মোক ধৰিব পাৰিছেনে বাৰু? বিয়াত লগ পাইছিলে তাই।
অ'- অট্। তাই কৈছে, এতিয়া মই মানে ধৰিব পৰা নাই নহয় এতিয়া, অ'।
ইয়া, বাকী খোৱা বোৱা কৰিলা ভাত পানী?
অ'--অ', খাই উঠিলোঁ আৰু।
অ', কি বনালে আজি?
আজি, আজি মানে শনিবাৰ যে? আমি শনিবাৰে নিৰামিষ খাওঁ অ' এইয়া দালি বনালোঁ। তাৰ পাছত ইছকুৱাছ ভাত কেৰেলা সেয়া ভাজিলোঁ। পাপৰ ফ্ৰাই কৰিলোঁ। আকৌ এইয়া গাছ টেঙা যে গাছ টেঙাটো, অ'। গাছ টেঙাটো অকণমান ভোট জলকীয়া দি সানিলোঁ। সেইটোহে ভাত কেইটা গ'লগে আৰু। সেইটোতহে ভাত কেইটা গ'ল, অ' গাছটো টেঙাই হৈ যায় যে, টেঙা হৈ যায় সেইটোক কাৰণে মোৰ সেইটো খালে মানে ভাত কেইটা যায়। এই, এই তেনেকুৱাত, অ'। অ' এতিয়া গাজৰ ছিজন আহিছে নহয়, আকৌ এতিয়া বনাব লাগিব। এইয়া যোৱা বছৰৰ, যোৱা বছৰখিনিত ধুনীয়া টেঙা হৈ আছে।
অ' এতিয়া পুৰণা হ'লে বেছি ভাল লাগে।
ভোট জলকীয়া দি সানি লৈছোঁ মজা লাগিছে।
তাকে।
তাৰ পিছত আকৌ আমৰ আচাৰ অকনো ব বনালোঁ।
অ-অ।
আমৰ আচাৰ সিদিনা বনাই ছিলোঁ মানে এই বৰষুণে পালে। বৰষুণত মানে বেছি মানে নিমখত থলোঁ , সেইকাৰণে মানে মুলো আকৌ বনাও আজি এ মানে অলপ বনালোঁ
আচাৰ টো কেনেকে বনায় বাৰু নে এনে জ্বলা-চলা
হেৰি মই দুইটা বনাও, মিঠাও বনাও আৰু লৰাটোৱে আচাৰ টো ইমান ভাল নাপায়। সেই টেঙা জ্বলাটো বনালে ভাল পায়। আমিও ইমান চুগাৰ ইমান মিঠা খাব নোৱাৰোঁ যে তথাপি অকমান বনা আৰু সময় অকমান নোৱাৰোঁ এয়া হেৰি মানে সেই মিঠৈ দি পেলাই বনাও, তাৰপিছত হমম সেইটো মানে কি? হমম হেৰি ইমান মচলাটো কম হয় আৰু
হয় হয়
হেৰি দিয়ক আ কালজিৰা আৰু হেৰি মেথি তাচত পাঁচফুৰণ তেলতে দি পেলাই মানে আচাৰখিনি ধুই পখালি এইখিনি শুকুৱাৰ পিছত তেলত অকমান ভাজি পেলাই তাৰ পিছত নিমখ লাগে হালধি দি পেলাই এইখিনি অলপ লৰাই বগৰাই তাৰ পিছতে হেৰি দিব লাগে মিঠৈ খিনি দিব লাগে। মিঠৈ ধৰা দুকাপ আমত একাপ মিঠৈ দিলা
ও সেইটো পৰিমাণত লাগিব ন দুকাপ
ও, সেইখিনি ভালকে বগৰাই মিঠৈৰ পাগটো আকৌ জানিব নিচনা এটা হয় হাতেৰে আঙুলি দুটাএ এনেকে কাৰ হিৰি ডাল ওলাইছে আঠাৰ নিচিনা অ সেইডাল সেইটো জোখতে ৰাখি। তেতিয়া মানে সেইখিন নিয়া আৰু নমাই থবলৈ অকমান গৰম মচলা দিলে ভাল লাগে আৰু ইলাচী থিলাচি দিলে। কেনে কে মানে কুমাইত পেলাই বনাইছো আৰু মিঠা আচাৰ অ বেছি দিন নাৰাখিবি। বনুৱাইছ দে আৰু মিঠা টো কমাই বনা, হাঁহ টোৱে সৰকে বনাও।
মই মিঠা টো খাই ভাল পাওঁ কিন্তু ই মিঠা টো মানে পাক টো নুঠে ভাল নহয়
অ সেই অকমান ভাজি থাকি কেলেই হলে ঠিক হৈ যাব। আমি ভয়তে ধাৰা বেছি কি না ভাঁজ যে, অকমান ভাজি দিব লাগে অকমান লিকটিয়া লিকটিয়া নিচিনা হৈ যায় যে সেইটো তেতিয়া হৈ যায় আৰু
হয়, হয়, হয়।
তুমি আচাৰ বনাইছিলা এইবাৰ
আচাৰ মানে মোৰ ঘৰ মানে মৰিগাঁও গৈছিলোঁ মৰিগাঁও পৰা পাইছো হি পৰহী পাইছো হী তাৰপিছত আও সেইটো কাৰণে এতিয়া বনাম মানে আ মিঠা আচাৰটো বনাবলৈ মনটো আছে, কিন্তু মোৰ ভাল নহয় কাৰণে বনাব
অ মিঠা চাহ টো সহজে বনাবলে বাকলিটো গুচাই লুবা চ কলিয়াই চকলিয়াই ল'বা। অ' মিঠা চাহ বনাবি গুটিবিলাক টান হৈ গ'লে এনেও গুটি ৰাখিবই নোৱাৰিয়েই আও, ফালিব নোৱাৰি। বাকলি গুচাই পেলাই তেনেকে সুকুলিয়াই সুকুলীয়াই তেনেকে দি সেইটো ৰদত নিদিলে হয় আৰু ডাইৰেক বনাই দিবও পাইবা। আলি আমগিতা ধোই পেলে শুকুৱাই ল'বা তি পানী-চানী নলগাবা। আমকিতা আগতেই ধু গুই। ভালকে ধোই, পানীত তিয়াই থৈ মানে যদি ঘৰ আম-ম-ম নহয়। বজাৰ আমলে আধাঘ টামান তিয়াই থ'বা তিয়াই পেলাই সেইখিনি ভাল কে ধোৱা ধুই পেলাই চালনী এখনত মেলি থ'বা অকমা ৰ'দত দিলেও দিবা যে তিয়া পানীত। টো একদম শুকাই যাব। তাপিছতে আম। টো কাটিবা, এতিয়াপ এ পানীই লাগিলে বেয়া হৈ যাব, পানী না লাগিব নেলাগে। তাৰপিছতে সে পাঁচফূৰণ দি পেলাই আমখিনি ভাজি নিমখ, হালধি যি মচৰা দিলা আৰু। তাছত মিঠ লা দি আৰু পগাই পেলাই কৰিলেই হৈ গ'ল আৰু।
এবা কই চাব লাগিব ঘৰ আম বাউ ঘৰতে আম গছ আছে।
অ, অ ঘৰ আম। হ'লে ভাল হে তোমাক বিয়া দিছে ক'ত বাৰু?
মোৰ যোৰহাটত।
অ', যোৰহাটত এতিয়া মৰিগাৱলে আহিছা?
আহিলা? অ।
আজি গৈছা?
নহয় মই পৰহি পাইছোঁহি।
অ', অ' অ'।
মানেই ঘপক্কে আমা, মামা এজন ঢুকাই থাকিলে। হেটো কাৰণেএ মান এ যাব লগা হ'ল আৰু।
অ' কিবা অসুখ হৈছিলে মামাৰ?
অসুস হোৱা নাছিলে, তেওঁ মানে এনে হাৰ্ট পেচেন আছিলে। তাইছত বাইপাছ চাজাৰী মানে তেওঁ ঘূৰিব তৎক্ষণাতে সেইদিনা খন কি হৈ গোল হাৰ্ট এটেক আহি গোল নেকি
ইচ ৰাম এইটো বেমাৰ মানুহৰ মানে হাৰ্ট এটেক টো খুব হৈছে
উম্ খুব হৈছে। বিশেষকে খাদ্য বিলাকৰ পৰা ও‌ বলা অম
গমে গমেই নেপাই মানুহৰ বেমাৰ কোনো মুহূৰ্তত কাৰ কি হয় ধৰিবই নোৱাৰি মোৰো এটা ভয় লাগি থাকে প্ৰেচাৰ আছ জে এতিয়া মানে বয়সো হ'ল নহয় এতিয়া ছিক্সটি ফাইভ হল এতিয়া মানে এইবিলাক দিনাটাই আহি থাকে
এ চিন্তা নকৰিব মাহী। ৰাতিপুৱা খোজ কাঢ়িব
এ তেনেকুৱা নাই যে জেগা আমাৰ ৰাতিপুৱা নহয় সময়। আবেলি আবেলি কাঢ়ো পাঁচ টা মান বজাত আধা ঘণ্টা কাঢ়ো। কিন্তু কেতিয়াবা আকৌ থাকি যায় কেতিয়াবা প্ৰায়ে কেতিয়াবা থাকি যায়। ক চুগাৰো আছে যে লগত দুইটা আছে মানে বহুত প্ৰব উলাই আ আৰু সিতু মানে হৈয়েই থাকে কঁকালৰ বিখ বেছি খোজ কাঢ়িব ও নোৱাৰোঁ এতিয়া যে ককালৰ বিষটো অকমান দিকেই আছে। এ মানে ইটো সিটো বিষ চিষ এইবোৰ থাকেই ডিঙি বিষাইছিল মাজতে এতিয়া অকণমান কমিছে।
হয় - হয়, তাকে মেডিচিন বিলাক লৈ থাকিব খালি প্রেসাৰৰ মেডিচিনটো টাইম টু টাইম লব।
অঅ কে তিনটা তিনটা খাও মই। ৰাতিপুৱা দুটাত খাও, আবেলি এটা খাও। নেখালে নহয় যে খাও আৰু। ইয়া।
উম', উম', কেন অ' আপোনাৰ এনেকুৱা বতৰত বেছি হয়।
অ' বেছি হয় অ'।
ৰ'দ দিব, এই কোনোবা এটা সময়ত বৰষুণ দিব।
উম। এতিয়া বতৰৰ কোনো ঠিকনা নাইকিয়া হৈছে আজি এতিয়া ইয়াত গপ-গপ দুপৰীয়া সময়ত বৰষুণ আহি গ'ল। আহৈটামান বজাত নে এই বৰষুণ আহি গ'ল হঠাৎ, একে কুলা হৈ গ'ল। তাপিছত আকৌ সেয়া ধুমাধুম কাপোৰ কিটা সামই আনিছো। আনি কৰি বিছনাখনত অ অকন পৰিছিলোহে ভাত খাই, তাৰপিছত আৰু বতৰডাল দেখি আকৌ দৌৰা দৌৰি লাগি যে নহয় আমি দৌৱেত দৌৰা দৌইকেও নোৱাৰো কৰিব। তাছত কাপো গিটা নাই বোলো চপ পাই থোৱাই ভাল বুলি মই আগতীয়াকে চপ পাই থলো। তাৰপিছত যেনিবা বৰষুণ অহ অকন দেৰিকে আহিল আৰু। বৰ এটা ডাঙৰকে অহা নাই কিন্তু কালি ৰাতি বহুত বৰষুণ ইয়াত। ডুপাপিতা বৰষুণ দিছে। ৰাতিপুৱা সময়ত এনেকুৱা ডপডপকে দিছে। তাপিছত দিনত আকৌ ৰ'দ ওলাল। বৰষূণো হৈ অলপ আহিল পিছত।
অ', অ'।
অকমান যেনিবা ঠিকে আছে, এ কালি বহুত গৰম পাইছিলোঁ, বৰষুণৰ আগত বহুত গৰম তাৰ পিছত যেনিবা বৰষূণ দিয়াৰ পিছত ঠাণ্ডা হ'ল আৰু।
এ আমাৰ এইফালে আকৌ বৰষূণটো বহুত বেছি। আজি, উম বহুত বেছি। এনেও আছামত বৰষুণৰ পৰিমাণ এ মাৰ্চৰ পৰা বৰষুণে দি থাকা বুলি ক'ব
অ' এইবাৰ বৰষুণটো বেছি অৱশ্যে। ইয়াতো, বৰ অকন বেছিয়ে, গুৱাহাটীত দেখা নাই, বানপানী হৈয়েই থাকে, কৃত্ৰিম বানপানী।
সেইটোৱেইটো, আপুনি নগাঁৱত হে ন, মাহী?
হুম, অ', নগাঁও, নগাঁৱত, অ আমি নগাঁৱত থাকোঁ। এ, চুইটি হতৰ ঘৰৰ পা পা, ঘৰৰ পৰা অকমান এইফালে আহিব লাগে আৰু, পুলিচৰ, পলিটেকনিক খনৰ ওচৰতে আমাৰ। চেণ্ট্ৰেল স্কুল। হা, পানীগাৱঁৰ পৰা চয়ালি অকন গলেই পায়, আমাৰ ওচৰতে চব আছে, হা, হা
বাৰ ঘৰো সেইখিনিতে।
অ'।
আপোনাৰ এই, আপো পোনাৰ হেৰি, ডিফলু দলং খন পাৰ হৈ যে প্ৰথম নামঘৰটো পায় যে
অ'।
নামঘৰটো সন্মুখৰ কাষৰ ঘৰটো।
অ', আমাৰ আকৌ ইমান যাবগৈ নালাগে, আমাৰ এই চেণ্ট্ৰেল স্কুল পাবগৈয়ে নালাগে। পলি আৰু চেণ্ট্ৰেল স্ক্ কুলৰ মাজতে আমাৰ মানে গলিটো। এইটো গলি দি অকন সোমাব লাগে, সোমাই পেলাই, অ', ছয়ালি ওলাইগে অ'।
অ'
আমাৰ এতিয়া ইয়াতে মেডিকেল কলেজো হ'ল সেয়া ডিফলু ফালে। আমাৰ এইটো চাইডে চব, অ', এইটো চাইডে বেছি এইবিলাক বছ তু আছে কাৰণে এইফালে ঘৰ ভাড়া, চৰ ভাড়াও বেছ ছি চলে।
অ', উম। আও আপোনাৰ গৰমটো তাত বহুত বেছিতো নগাঁৱত।
অ' বেছ
বেছি। মই যে কেদিনমান থাকি, বা তাত থাকিলো কেদিনমান এ, তেত দম‌ মানে ল'ৰাটোৱে খুৱ কষ্ট পালে।
ও এনে দিফুলু ফালে ভালে আছিল আগতে এতিয়াহে ইমান গৰম হল,
এএ আপোনাৰ মানে হস্পিতালখন হোৱাৰ পৰা, ও এনিটাইম মানে এম্বুলেন্স আহা যোৱা গাড়ী
উম উম এম্বুলেন্স খন আমাৰ এইটো আমাৰ ঘৰৰ পিছফালে ৰাস্তাটোয়ে দি য়ায় ছোৱালী হৈ আমি ৰাতি শুনি থাকো আৰু কু কু কুক শদ্ব
এৰা তাকে ঠিকে আছে দিয়ক বাও মাহী।
অ' ঠিক আছে দিয়া মই তোমাৰলে এদিন কৰিম হা অ' অ'